হেল্ল'?
অ', শুনিছা নাই?
অ'-অ', কোৱা?
কি কৰিছা?
এ আমাৰ মানে পৰিয়ালত বিয়া এখন আছিলে তাৰপৰা বিয়াৰ পৰা অকমান ঘৰলে আহিছো।
অ'-অ', আজি আছিলে?
অ', আজিআছিলে বাৰজনী বিয়া এখন আছিলে। তাকে আজি মানে বিয়াখনত ওচৰে পৰিয়ালৰে
অ', পৰিয়ালয়।
অ'-অ', তাকে ভাল লাগিলে মানে আজি ইয়াত তহত তাঁত থকা আমাৰ পৰিয়ালৰ মানুহবিলাকো আহিছে। লগ পাইছো, মানে ভালো লাগিছে। তাকে উৎসৱ-চৎসৱ কিবা কিবি বিহু-চিহু
অ', সেইটোৱে।
হয়'।
এনেইতো লগ পাবলে নাই আজিকালি মানুহৰ যিহে বিজি আৰু।
হয়'-হয়', বাৰু, বিজি মানে এতিয়া বিয়াখন থে পালে প-পতা কাৰণে আহিব পাৰিচে।
অ', সেইটোৱে, মই আছো এনেই বহি। ইটোলৈ ফোন কৰিছো সিটোলৈ ফোন কৰিছো তেনেকে আৰু টাইম পাছ।
অ'। এতিয়া তোমালোকৰ এনে মানুহবিলাক কিছুমানতো তোমালোকৰো আঁতৰত আছে?
আমাৰো অঁটাত আছে এতিয়া এই বিহুত আহি গৈছে মানে। এইবাৰ বিহুতে লগ হৈছো আউ গোটেইখিনি, আগতে তেনেকে ইমান অহা যোৱা নহয়।
হয়'-হয়', এতিয়া উৎসৱ-চৎসৱ মানে পৰিয়াল, বন্ধু সকলোকে লগ পোৱা হয় মানে।
অ', কেতিয়াও নেদেখা মানুহকে মানে পৰিয়ালে ওলাই যায়গে পিছত।
হয়'-হয়', এতিয়া এয়া গাঁৱৰ নিজৰ গাঁৱৰ মানুহে মানে কেতিয়াবা একেলগে হ'ব নোৱাৰে। এতিয়া বিহু তো পাতিলে এতিয়া গাঁৱৰ মানুহখিনিৰ লগতো একলগ হৈ মিলিব পাৰে।
আগতেতো কিবা এটা হ'লেই গোটেইখিনি এক লগ হৈয়ে আৰু আজিাকালি কালি মানুহ বিলাক আৰু বিজি।
হয়'-হয়', এতিয়া ব্যস্ত চব কামত। সেইটোৱে এতিয়া চবেই নিজৰ-নিজৰ কামত ব্যস্ত থাকে তেনেকেই এতিয়া দেখাও নেপায়। সেইটোৱে। সেইকাৰণে এতিয়া বিহু বা উৎসৱ কিবা বিয়া অ ভালেই ভালেই
অ তাকেহে মাহত চাগে তাতে আছে
মাহঁত অ তাতে আছে এয়া ময়ো যাম বোলো এপাক ঘৰৰ পৰা আহো গে
অ অ ভালে কৰিলা দিয়া
হয় হয় এতিয়া মানে এটাই কথা তোমালোকৰ ফালে যাম বাৰু এয়াহে এতিয়া এনেকোৱাই হৈছে মানে কথাটো এতিয়া কিবা এটা পাতিলেহে যাবলৈ ভাল মানে এনে কৈ যাবলে সময়ে নোলাই এতিয়া মানুহে কিবা এটা পাতিলে এতিয়া সব একেলগৰ পৰা এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকেও কিছুমানে তা আঁতৰত থকা চহৰত থকা বিলাকে বাহিৰত ওলাই খেলিব নোৱাৰে এতিয়া গাঁৱৰে বায়ে কিবা পাতিলে ত সেহতিও আহিছে
সিহঁতি যাবলৈকে মন নকৰে আমাৰো এইয়া খুৰাহঁতৰ আহ আহিছিলে ভণ্টি ভাইটি সিহঁতি কিন্তু মানে গাঁৱলৈ আহি গোটেই খিনিক লগ পাই যে যাবলৈ মন নকৰে
হয় বাৰু সেইটো
উপায় নাই খুৰাও মানে চাকৰি খুৰীও চাকৰি সিহঁতৰও স্কুল আজিকালি স্কুলো কখতি কৰিব নোৱাৰে নহয় আকৌ উম এতিয়া আকৌ গৰম বন্ধত অহা কথা আছে আছিলে আকৌ বোলে কিবা চামাৰ কেম্প নে কিবা কিবি আজিকালি ল'ৰা ছোৱালী লগক শান্তি নাই অ উম পঢ়া শুনাৰ বাহিৰেও ইটো সিটো আও
অলপ এতিয়া কিছু মানে কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ যোনটো হেৰি এইবিলাক মানে বিহু চিহুৰ পৰা ধৰি লও সকাম চকামৰ কথা মানে বুজিয়ে নেপায়
বুজিয়ে নাপায় হয় বাও
এতিয়া তেওঁলোক য কিছু ক্ষেত্ৰত পাব পৰম্পৰাটোৰ বিষয়ে।
অ।
কথাবিলাক জানিব পাৰিব।
উম' তোমালোকৰ এতিয়া দূৰৰ আলহী বিলাক থাকিব নহয় চাগে।
অ থাকিব আজি এ বেছি দূৰ হলে পটককৈ ঘূৰি যাবও নোৱাৰে।
ঘুৰি যাব নোৱাৰে অ আৰু ৰাতি এটা থাকিবলে মন যায়ে আৰু
হয়, হয়।
উম, তাকেহে। বাকি খোৱা বোৱাটো তাতেই হ'ল।
তাতে হ'ল অ, অ' হে আও ভাল লাগিছে মানে তাকে মনটো আজি
তাকেহে
মানুহ বিলাকক চবকে ওচৰলৈ চপাই আনিছে যে
উম
ত চব এটা মানে এতিয়া যাৰ ঘৰত বিয়া পাতিছে মানে তেওঁলোক ইমান ধনী নহয় মানে। এতিয়া চবে সহায় সহযোগিতা কৰিছে মানে চবেই মানে মন খুলি হেৰি কৰিছে আৰু ফূৰ্তিও কৰিছে।
সেইটোৱে পৰিয়ালৰ ইটোৱে সিটোৰ মাজত সেইটো বান্ধনটো আছে কাৰণেহে কৰিছে
হয় তাৰমানে ডাঙৰ সদ্যা মানে কিছুমান থাকে এনেকোৱা লাগি মেলিবলৈ অলপ টান পায়। এতিয়া ইয়াত মানে তেনেকোৱা এনেকোৱা হোৱা নাই আৰু চবেই লাগিছে ডাঙৰ সৰু বা ধৰি।
সেইটোৱে
টা ডাঙয়ে
সেইকাৰণে অহা যোৱা মানে আহা যাহটো ৰাখিব লাগে আৰু মানুহৰ লগত। কথা বতৰা যটো
হয় হয় বাৰু সেইটো
সিফালৰ পৰা ফোন এটা নকৰিলেও এইফালৰ পৰাও ফোন এটা কৰিব পাৰে এতিয়া মানুহ আকৌ এনেহে আমি কওঁ নহয়
অ' এতিয়া হয়, হয় সেইটো হয় বাৰু এতিয়া ফোন কৰিবলৈ সময় নাই। কিছুমানে কয় খবৰ এটা ল'বলৈ আহিবলৈও সময় নাই
অহ অহ সেইটোৱে চবৰে ক্ষেত্ৰত একেই হয়গে অ চবৰে একে হয়গে।
হয় হয়
উম। আমাৰ সেয়া বিহুতে লগ হোৱা আৰু এতিয়া আকৌ জানো কেতিয়া হয় ঠিক নাই অআও এই বৰকে কবলৈও নোৱাৰো নহয়, এইবিলাক বহুত ডাঙৰ ডাঙৰ চাকৰি কোৱা আকৌ হেৰি কৰিবও নোৱাৰে আমি বৰ সময় চময় উলিয়াই পেলাই আমিও যাব পাৰো তথাপিও মানে উ
পানী খালা নে কি?
ভাত পানী খালো ভাত পানী খাই পেলাই ফোনটো লৈ পেলাই বোলো বহিছো আও
অ' এতিয়া কি বা ঘৰতে আছে নে নে কিবা কৰি আছে?
নাই বা ঘৰতে আছে এতিয়া।
অ অ
তাই সে বি এ কমপ্লিট কৰি পেলাই আছো এতিয়া। মই এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰি।
হয়, হয়।
এতিয়া আমাৰ ইয়াত মানে হেৰি এইটো ভাওনা পাতিব আহিবা চাবলে।
অ' ভাওনা কেতিয়া?
এই তোমাৰ অহা দেওবাৰে
অ' হয় নি যাব লাগিব তেতিয়া।
আহিবা তেতিয়া মই ভাল লোৱা নাই বাৰু আমাৰ। মানে অলপ তাত কামত লাগিবলৈ দি থৈছে যে
অহ অহ
আহিবা তেতিয়া লগো পাম। এনেকে, এনেকে, এনেকে কিবা এটা পাতিলে আহিবলৈও ভাল পাবা
অ সেইটোৱে হয় বাৰু অ বহুত দিন বহুত দিন সেইফালে যোৱাও নাই নহয়
অ হয় বাৰু অহা নাই বহুত দিন
অ দুবছৰ মান হ'ল হ'বলা মই যোৱাই নাই এ' যাবলৈকে নিমিলে মেট্ৰিক গল।
হয় বাকো কবা আহিবলে
উম যাম দুইজনী মিলি পেলাই তুমিও আহিবা আকৌ
মই যাম এই ভাওনা চাওনা হয়। তাকে, আমাৰ খেতি এতিয়া খেতি চিজনত খেতিও হেৰি কৰি আছো।
অ' সেইটো হয় বাৰু।
এতিয়া আজি বিয়া বুলি তাতে গ'লেই
উম' আকৌ আজি নহয়, নহয়, এসপ্তাহ মান তাতে যাব আৰু।
তাতে যাব তাতে যাব মানে এতিয়া বিয়া বুলি অকমান গোটেইবোৰ কিবা লেতেৰা হ'ল হোবা চাফা কৰিব লাগিব। এতিয়া লেতেৰাকে পেলাই থৈ দিব নোৱাৰি নহয়
নোৱাৰি নোৱাৰি হয়।
এতিয়া পেলাই ধৰিলে তাতো আকৌ বিয়াৰ পিছত বহুত গোন্ধ দিয়ে মানে। এইবিলাক বেয়া বস্তু।
হয় অ। আমাৰো এইফালে হেৰি বৰ্তা ছোৱালীজনী বিয়া কথা শুনিছো মই এতিয়া ভালকে গমেই নাপাও তোম উম তাকে তোমালোকলৈও খবৰ যাব বাৰু আহিব লাগিব আকৌ।
হ'ব বাৰু যাম।
অ' এই আঙঠি পিন্ধোৱা হবহে, তাৰ পিছতহে জানো কেতিয়া বিয়া হয়।
অ অ আমাৰ ইয়য়া মানে বিয়াখনৰ ইমান মানুহ চানুহ হয় আমাৰ এতিয়া বা বিয়াখনতো মানে মানুহ। জানো মতা নাই তোমালোকৰ মাহতে চিনি পায় বাৰু মানে মানুহ মই কৈছিলো নহয়। ইমান মানে ধনী মানুহ নহয় যে মানুহ বিলাকে লাগি মেলি দিছে। কিন্তু এতিয়া মানে চবেই আঁত থকা বিলাক ইমান চিনি নাপায় তো।
উম, হব।
সেইকাৰণে মানে ইমান
আমাৰ সেই বৰ্তাহতো হিমান ধনী নহয় হলেও পৰিয়ালতটো ডাঙৰ যে ভালক হে সেইটোতকৈ কৰি মেলে বিয়া পাতিব আক
হয় হয়।
আৰু ছোৱালীজনীও ভাল চবৰ লগতে মানে মাত বোল এনেই মাত বোলতো কথা আছে নহয়।
আজিকালি মাতসাৰে মধও আজিকালি চবেই ঘৰত টো চাই থাকে মানুহৰ যোৱা গ'লও ম
আহ আজিকালি ল'ৰা-ছোৱালীবোৰ সেইটো আছেই। আমাৰও হয় বাৰু দেই লোককো লাভ নাই।
অ আমাকো চাগে কিছুমানে কয় ঘৰলৈ আহিলে
হয় অ স বহু নহয় কেতিয়াবা মানে এনেকুৱা হল যে, মাতিম বুলি ভাবি পেলাইও সেইটো নিচাটোত মানে পাহৰিয়ে থকা হয় মানে
হয় সেইটো বাৰু।
উম
এতিয়া কিছু এতিয়া মানে মানে প্ৰায় মানুহ তেনেকুৱাই হৈছে এতিয়া ডাঙৰ সৰু বুলিয়ে নহয় ডাঙৰ মানুহৰ কিছুমান মোবাইল চাই থা
ডাঙৰ মানুহ অ হয় হয় সেইটো হয় দেই। আমাৰ এতিয়া হেৰি অ বিহুত আহি পেলাই গোটেই কেইটা যে লগ হৈছিলো পৰিয়ালৰ তেতিয়াতো সেই পোৱালি কেইটাতো ফোনতে বেছিকে হেৰি লাগি আছে মানে।
তাকে তেহেতিএতিয়া তেহেঁতিএতিয়া আমি আগতে এনেকে কাৰোবাৰ ঘৰলৈ গ'লে মামা চামাৰ ঘৰেৰে হওঁক বা কাৰোবাৰ আঁতৰত থকা কাৰোবাৰ ঘলে গ'লেই খেলা ধূলা কৰি ককাহঁতৰ পৰা সাধু সাধু শুনি।
অ' সঁচাকে দেই আগৰ দিনবোৰ যে
গোটেই গাঁওৰ মানুহে চিনি পাইছিলে তেতিয়া। এতিয়া এতিয়া আমাৰ ঘৰলেও কোনোবা আঁতৰ কোনোবা আহিলে গাঁৱ কোন আহিছে কোন ন আহে কোনে গম নোপায়। আমি থাকোতে আকৌ উৎপাত কৰি চবৰ লগতে খেলা ধূলা কৰি
আজিকালি গাড়ী চবৰে ঘৰতে হ'ল আৰু ৰাতি আহি পেলাই আৰু ভাত পানী খাই গুচিয়ে যায়।
সেইটোৱে এতিয়া কোন আহিব, এঘন্টা মান থাকিব গুচিয়ে যাব পাৰে। আৰু আজিকালি ৰাস্তাা বিলাকো ভাল হ'ল।
অ' ৰাখে সেয়া ৰাস্তা ভাল হ'ল।
ততে ঘূৰি যাবলৈ ৰাতি মানুহে ভয় কৰে। ৰাস্তা বিলাকত চোৰ ডকাইট পৰা
আহ আজিকালি আৰু সেইটো যুগ নাই আৰু
হয় বাৰু সেইকাৰণে মানে পতকে আহিবও পাৰে যাব পাৰে।
উম। এ।
বাকী ভাওনা চাব আহিবা। ভন্টি এবা ক্লাছ চিক্সত।
অ অ তাকে হে যাম যাম ভাওনালে।
তেতিয়া বিয়া খনৰ খবৰৰতটো পালো, মইও এবাৰ খবৰ এটা ল'ব লাগিব যদি যদি আমাৰ মাহঁতে চিনি পোৱা হয়।
অ এ পৰিয়ালে ওলাবগে চাগে। আমাৰ মানে ওচৰে পাজোও ঢেৰ পৰিয়াল আছে নহয়।
হয় হয়।
উম আজিকালি মানে চিনা জনাতোহে ইমান নাই কিন্তু পৰিয়ালেই হয় গোটেই।
হয় বাৰু সেইটো তে আমাৰ মানে এ আমি এতিয়া চিনি পালো এতিয়া মাহঁতে তোমালোকৰ মাহঁতৰ লগত এতিয়া চিনাকি থাকিলে এতিয়া মাহঁতৰ সেইটো গ'ল এতিয়া আমি চিনাকিটো বজাই ৰাখিব লাগিব মানে।
অ' সেইটোৱে।
হয়, হয়।
সেই ফালৰপৰা।
তেতিয়া ময়ো মানে এতিয়া অকণমান বিয়া ঘৰত লাগো গে। গৰুকেইটা আনি অ অ হ'ব দিয়া। উম হম।